হেল্ল' ভালে আছ ভালে আছ
অ, ভালে আছো বন্ধু তোমাৰ খবৰ ভাল।
তোমাৰ ভাল নে? তোমাৰ ভাল খবৰ?
ভাল ভাল তেতিয়া।
হা
ভাল ভাল মোৰো খবৰ ভাল তুমি বাৰু কি কি কি কৰি আছা। বহি আছা নেকি অ, আজি।
হয় গৰমত কি কৰে। পৰিবাৰে এনেই বহি আছোঁ।
উম তাকেই।
আজি সময়ৰ মূল্যৰ বি বিষয়ে কিবা আলোচনা কৰিব বিচাৰিছিলো কি ভাবা?
অ, অ, কোৱা কোৱা। পাৰি কৰিব।
কুৱা কুৱা পাৰি।
পাৰি ন
অ, পাৰি
তুমি সময়টো কি বুলি ভাবা।
মইতো সময়টো বহুত ইম্পৰটেণ্ট বুলি ভাবো, কাৰণ আজি আজিকালি সময়টো বহুত ইম্পৰটেণ্ট সময়ৰ কাম কমত কৰিলেহে খতম হয়। কথাত আছে ন। সময়ৰ কাম কমত কৰিলেই খতম হয়। তাৰ তুমি বাৰু কি, কি বুলি ভাবা সময়ৰ মূল্যটো সময়ৰ মূল্য আজিকালি জীৱনত বহুত আহ ইম্পৰটেণ্ট।
অহ উম সময় হ'ল জীৱনৰ টাইতকৈ মানে তোমাৰ মূল্যৱান সম্পদ মানে এবাৰ গুচি গ'লে আৰু উভত তি নাহে।
অ এবাৰ গুচি গলে আৰু উভতি নাহে হয় হয় একদম ভাল কথা কৈছা।
সেইকাৰণে তোমাৰ সময়ৰ কামবোৰ সময়তে কৰি যাব লাগে। এটা উদাহৰণ দিওঁ হা।
উদাহৰণ দিয়া।
এতিয়া চোৱা তুমি চাগে এতিয়া কলেজত পঢ়ি আছা।
মই পঢ়ি আছো কলেজত অহ্
এতিয়া তুমি স্কুলৰ সময়তোতো ঘূৰি নোপোৱা।
নাই নাই নাই না পাও অ অতীত তৰ সময় আৰু নাপাও অহ
হয়
আগৰ সময়বোৰ তুমি কেনেকুৱা ভাবিছিলা। যেতিয়া স্কু- স্কুলত পঢ়িছিলা?
আগৰ সময়বোৰ আছিল বেলেগ আৰু এতিয়াৰ সময়বোৰ হৈছে বেলেগ আগৰ সময়ত মানে আমি স্কুল যাওঁ আহো খাওঁ। এইখিনিয়ে কাম আছিল আমাৰ আগৰ সময়ত হয় নে নাই?
উম উম
স্কুলৰ পৰা টাইম টু টাইম আহো। একদম টাইমত যাওঁ টাইমত আহো ঘৰত ভাত পানী খাই শুই যাওঁ আৰু উঠি কেনে পঢ়ো আৰু শুই যাওঁ। টাইম টু টাইম স্কুল যাওঁ। এইটোৱে মানে ইয়া চলি আছিল আগৰ সময়ত হয়নে নাই?
উম
আৰু এতিয়া হৈছে তোমাৰ মানে কলেজৰ সময় কলেজৰ সময় মানে মানে কোনো টাইম টেবল নাই আহা যোৱা টাইম টেবল নাই।
উম
যেতিয়া তেতিয়া আহো যেতিয়া তেতিয়া যাওঁ। হয় নে নাই? আগৰ আগ আগৰ সময়ত মানে বস্তুটো পুৰা টাইম টু টাইম আছিল এতিয়া মানে টাইমটো উল্টা পুল
উম চোৱা আগত স্কুলত মানে টাইম টু টাইম ক্লাছ কৰিব লাগ। মানে চব হেৰি কৰিব লাগে। এতিয়া তুমি যেতিয়া কলেজত পঢ়া ন তেতিয়া একো নকয় কোনেও। কৰিলেও কৰিবি নকৰিলেও নাই।
তোমাৰ ভাল নকৰিলে তোমাৰ বেয়া
উম
চ এতিয়া আকৌ কলেজত- তুমি যেতিয়া আহা, যেতিয়া যোৱা তোমাৰ মৰ্জি, আগত মানে স্কুল আ স্কুলত মানে এইটো ন নাছিল ন একদম টাইম টু টাইম ৰাতিপুৱা গৈছিলো চাহ পানী খাই বঢ়িয়াকে ভাত চাত খাই কেনে। তাৰ পিছত আহি কিনে আৰু ভাতে খাওঁ। টাইমত ছুটি দিয়ে, এ আ আগৰ সময়তটো আৰু উভতি নাপাও এইটোৱেই আগৰ ইয়াতো আৰু যোনটো সময় উভতি যায় এইটো মানে যোনটো সময় পাৰ হৈ যায় সেইটো উভতি নাহে আৰু।
অঁ চোৱা ডক্টৰ ভূপেন হাজৰিকাইও কৈ গৈছিল যে, মানুহে মানুহৰ বাবে মানে মানুহৰ বাবে সময় দিয়াটোৱে আ আটাইতকৈ ডাঙৰ উপহাৰ।
হয় হয়-হয় - হয়, অ সঁচা কথা কৈছা, অ মানুহে মানুহৰ বাবে, অ মানুহে মানুহৰ বাবে থাকিলেহে মানে সময়ৰ কামবোৰ সময়ত হ'ব ন।
আজিৰ পৰা মই তিনিটা নিয়ম মানিম।
উম
এক নম্বৰ হ'ল তোমাৰ কাম বিলাক আজি, সম অ তাৰপিছত দুই নম্বৰ হ'ল, আনৰ সময়ৰ সন্মান কৰিম।
উম বেলেগৰ সময়ৰ সন্মান কৰিবা, অঁ।
আৰু তিনি নম্বৰত তোমাৰ, অকলশৰীয়া দশ মিনিট নিজৰ বাবে ৰাখিম।
অঁ, অকলশৰীয়া দশ মিনিট নিজৰ বাবে অঁ। বুজিছো।
মানে তেতিয়া হয়, তেতিয়া তোমাৰ সময়ৰ মূল্য দিয়াটো শিকিলেই জীৱনৰ আধা যুদ্ধ জয় কৰা হব বুলি
উম হু হু হয় হয়-হয়, সময়ৰ সময়ৰ মূল্যটোৱে মেইন, সময়ৰ মূল্য বুজি পালে তুমি চব বস্তু চব বস্তু টাইম টু টাইম কৰিব পাৰি, পাৰিবা মানে।
তুমি-তুমি আনৰ সময়ক মূল্য দিয়া নে।
অঁ মানে আনৰ সময় মানে কেনেকুৱা টাইপ, একজাম্পল দিবাচোন এটা মানে উদাহৰণ।
অঁ তুমি মানে কৰ'বাত গ'লে অলপ দেৰিকে যোৱা যোৱাটো হয় অকমান নেকি।
মানে এইটো প্ৰায় ভাগ নহয় মানে মাজে, মাজে কিবা কাৰণত মানে ট্ৰেফিক জামৰ কাৰণে ৰাস্তাৰ জামৰ কাৰণে কেতিয়াবা দেৰি হয়, বাকী মই আনৰ অ', সময়ক মূল্য দিওঁ। তুমি?
সেইটোয়ে তুমি যি কৈছা সেইটোয়ে।
ৰাস্তাৰ জামৰ কাৰণে মাজে- মাজে আ দেৰি হৈ যায় ন আমি কলেজ পোৱাতেও দেৰি হয়, চাপজ কলেজত এটা মিটিং আছে মিটিঙৰ টাইম হ'ল চাৰে দশটা, তুমি যায় পাইছা অ', এঘাৰটা বজাত। মানে কোনোবা অ', মানে কোনোবা হ'ল চিনিয়ৰ সুধিল কিয় দেৰি হ'ল? চ তুমি কি ৰী ৰিজনটো দিবা এইটোৱে মানে ৰিজনটো দিবা মানে এইটোয়ে ৰিজন হয়, জাম আছিল ৰাস্তা। উম, উম।
আৰু মানে সময়ৰ মূল্য মানে তোমাৰ গোটেই দিনটো হেৰি নহয়, মানে মূল্য বুজি পোৱা মানে পঢ়াৰ সময়ত পঢ়া খেলাৰ সময়ত খেলা।
খেলাৰ সময়ত খেলা, খোৱাৰ সময়ত খেলা খোৱা। খোৱাৰ সময়ত খোৱা অ', আড্ডাৰ সময়ত দিয়া, মানে টাইমটো টাইম চব বস্তু, তুমি যদি পঢ়াৰ সময়ত ম'বাইলটো লৈ চোৱা বা কিবা কৰি থা সেইটোতোও নহ'ব ন? হয়নে নাই?
হয়।
অ', এইটোতো নহয় ন? অ', চব বস্তু টাইম টো টাইম পোৱা পৰাৰ সময়ত পৰা, খোৱাৰ সময়ত খোৱা। খেলাৰ সময়ত খেলা। ফুৰিব যোৱাৰ সময়ত ফুৰিব যোৱা।
হয়।
অ', কোৱা কোৱা।
তুমি পৰীক্ষাৰ আগদিনা গোটেই জাগি গোটেই নিশা জাগি পঢ়া নেকি?
নাই, নাই এইটো মোৰ স্বভাৱ নাই। মানে পৰীক্ষাৰ আ তিনি, চাৰি দিন আগত পঢ়ো পৰীক্ষাৰ একদিন আগত মই ৰাতি জাগি পঢ়াৰ ৰিকডেই নাই। মই হাৰ্ডলি কিমান চাৰে দশটা এঘাৰটালৈ পঢ়ো।
অহ, মানে গোটেই জাগি পঢ়াটো মানে সেইটো সময়ৰ অপব্যবহাৰ কৰাহে হ'ব।
হয়, হয়, হয়, হয়। গোটেই ৰাতি জাগি পঢ়াতকে আমি অ', জল্দি শুই কেনে ৰাতিপুৱা জল্দি উঠি কেনে পঢ়ো।
আৰু এটা হেৰি আছে মানে ভাল এটা হেৰি আছে যে, নিয়মীয়াকৈ একঘণ্টা পঢ়িলে মানে আগদিনীয়া দহ ঘণ্টাৰ সমানে।
হয়, হয়, হয়, হয়, আৰু পঢ়াৰ সময়তটো একদম ৰাতিপুৱা হ'ব লাগে।
ৰাতি, ৰাতিপুৱা পঢ়িলে ৰাতিপুৱা সময়তটো মানে পঢ়িলে মানে মাইণ্ডটো ফ্ৰেছ থাকে মানে।
আৰু যি পঢ়িবা মাইণ্ডত সোমাই মইতো পৰীক্ষাৰ আগত এইোৱে কৰো মানে ৰাতি যি পৰিলো, পৰিলো ৰাতিপুৱা একবাৰ ৰিভাইজ কৰি যাওঁ।
উম।
তেতিয়া মাইণ্ডত বস্তু কেইটা থাকে ন! পতা পত লিখি থোৱা যায়। বাকী তো তুমি কি কৰা পৰীক্ষাৰ একদিন আগত পঢ়া?
মই পৰীক্ষাৰ আগত সেনেকে নপঢ়োঁ মই নিয়মীয়াকৈ এক দুই ঘণ্টাকে পঢ়িলে হৈ যায় আৰু।
ডেইলি, ডেইলি ন। ডেইলী নিয়মীয়া কৈ এক দুইঘণ্টা কে পঢ়া ন।
উম
ঠিকেই আছে বাৰু। তেনেকে পঢ়িলে আৰু বেছি ভাল। প্ৰেচাৰটো নাহে মানে সময়ৰ কাম সময়ত কৰিলে তোমাৰ প্ৰেছাৰ নাহে এইটোও এটা হয় কিন্তু কষ্ট নহয়। কষ্ট মানে এ, অ, কোৱা?
লক্ষ্মীনাথ বেজবৰুৱাৰ কথা মনত পৰিল।
অ, কোৱা।
তেখেতে কৈছিল সময় যেন নদীৰ সোঁত বব, ববৈ থাকিব।
আহ সময়তো নদীৰ সুৰৰ দৰে বৈ যায় হয়। উ, নদীৰ সুুৰৰ যিমান মানে সুদৰ যিমান স্পীড সময়ৰো ইমান স্পীড ন।
উম।
সময়টো কাৰো কাৰণে ৰখি নাথাকে ন। তাই যে সময় ৰখা মই অলপ পিছৰ, পিছত কামটো কৰি আছো এ, এনেকোৱা এনে কোৱাটো নহয় ন তোৱেই।
চোৱা আমি ছাত্ৰ হিচাপে আমাৰ বাবে সময় হৈছে নম্বৰ।
নম্বাৰ অহ।
আজি পৰা় কাইলৈলৈ পেলাই থলে কাইলৈ? বুজা বেছি হয়।
অ, বুজা বেছি আৰু ভাৰটো বেছি- পৰে, মানে সময়ৰ পৰা সময়ত নকৰিলে আৰু ভাল টো বেছি পৰে তুমি একদিন আগ গত বা এস-এসপ্তাহ আগত বেলেগ কথা একদিন আগত বা দুদিন আগত হলে তোমাৰ ব্ৰেইনও কষ্ট পায় দিয়া ব্ৰেইনো কষ্ট পায় মা হঠাতে নোসোমাই চব বস্তু মানে উল্টা উল্টা হৈ যায়। চ' সময়ৰ কাম স-সময়ৰ মানে সময়ৰ পৰা সময়ত কৰিলেহে ভাল মই ভাবো বাৰু এইটো।
উম হয়। আৰু কিবা কব বিচাৰা?
আৰু আজি কাৰণে ৰাখিছো দিয়া আৰু কেতিয়াবা আগবাঢ়ি লৈ যাম এইটো বিষয়ে সময়ৰ মূল্য হিচাপৰ বিষয়ে।
ঠিক আছে তেতিয়াহ'লে ৰাখিছো হা ঠিক আছে।